হেল্ল' আহ! কি কৰি আছা? আছো এনে বহি তুমি?
অ মইো আছো বহি ফেনৰ তলত
অ।
বাকী খবৰ ভাল?
ভালে তোমাৰ?
ভালে।
অঁ চাহ খালেনে?
খালো তুমি?
খালো ময়ো পিছে তুমি কি কৰা নো?
মই
হেল্ল' অ!
অ মই এতিয়া একো কৰা নাই কৰিম বুলি ভাবিছো।
অ কি কৰিম বুলি ভাবিছা অ হম পাৰ্টনাৰ্শ্বিপ পাৰি বাৰু কৰিব
অ তাতে চাদৰ মেখেলা জিন্স টপ
সেনেকে ৰাখিম কৰবাত চিনাকি ঠাই আছে খুলিবলৈ
চিনাকি আছে এনেকুৱা ঠাই মেইন ৰোডৰ এটা তাত মানে উম সুধিব লাগিব -ব
অ
মই সুধিবলে জনাম উম
অ মোক কবা বাকী চাহ তাহ খালা
খালো মই
অ ভাত খালো খালো
বনাই আছে এতিয়া
অ কি চব্জি বনাইছে আজি
আজি ৰঙালাও বনাইছে মাছ
অঁ
তোমালোকৰ কি বনাইছে
আমাৰ মাছ আ আৰু ভোলৰ ভাজি আৰু দালি
উম
চাটনি
গৰম বন্ধত ফুৰিব যাবা নাই
অ যাম যাম তুমি ক'ত যাবা
অ মানে অৰুণাচললৈ যাম বুলি ভাবিছো আৰু লগৰ খিনি মানে কৈছো তুমি যোৱা যদি ক'ব পাৰিবা
অ যাম বাৰু কবা কেতিয়া যোৱা
অ মানে তোমাৰ আৰু অ আকৌ গৈ কিন্তু আহিব নোৱাৰো কেইদিনমান থাকিব লাগিব
অ তাৰে ৰুম ভাড়া উম, কম
অ, ৰুম ভাড়া। ল'ব বাৰু কিয় বেছি নাযায় দিয়া পইচা অলপ মিলামগৈ আৰু আমি উম,
অ, তোমাৰ লগত কোন যাব।
আমাৰ এতিয়ালৈকে পাচজনীমান আছে। আকৌ যদি মানে লৰা যাব বাৰু তুমি?
অ, আমাৰ তিনিজনী যাম।
উম, পিছে তুমি ক'ত যাম বুলি ভাবিছা। ক'ৰবাত নাই চোৱা এতিয়া ঘৰতে আছো।
অ, কিবা গৈ থকা নিচিনা লাগিছে কৰ'বাত।
অ, নাই গৰম লাইন নাইযে।
অ', এবাৰ গৰম বন্ধত ক'ত যাবা গৰ
গৰম বন্ধত প্ৰথমটো মানে পৰিয়ালৰ লগত কামাখ্যা মন্দিৰ যাম আৰু মানে প্লেনিং কৰি আছো। তাৰ পিছত আকৌ লগৰ অৰুণাচল যাম কৈছে আৰু। উম, তাৰ পিছত নাজানো আৰু তোমালোকৰ।
মই ক এই কি কয় ৰ। পাহৰিয়ে থাকিলে নহয় জেগটো শ্বিলং যাম বুলি ভাবিছো। শ্বিলং
উম, মই ভাবিছো এইটো কিবা শ্বিলঙত মানে বহুত ধা ঠাই আছে না যাবলৈ। তাত মানে যোৱাতেন ভাল আছিল আৰু অ, তোমাৰ লগৰো যাব চাগে। অ, ঠিকেই আছে উম, ভালেই তোমাৰ ঘৰত?
উম, ভালে তোমাৰ ঘৰত।
উম, আমাৰো ভালেই তোমাৰ ঘৰত কোন - কোন আছে?
মা দেউতা বা দাদা আৰু মই। আৰু তোমালোকৰ?
আমাৰ এইফিলকে আমাৰ দেউতা মা মই ভাইটি।
উম,
উম, পিছে আৰু দাদা এটা আছে।
অ',
উম, মানে মই ভাবিছিলো আৰু মুৰ্গী কিবা পঢ়া শুনা ঠিকে আছে এতিয়া আকৌ এডমিশ্ন হ'ব নতুনকে।
উম, কোৱা - কোৱা তোমাৰ। মোৰো ভালে চলি আছে।
অ, মানে মই ভাবিছো ব্ৰইলাৰ হেৰি বিজনেচ এটা কৰো বুলি। তুমি ইনভেষ্ট কৰিবা নেকি অ, উম। উম, তাকে মানে কৰি চাম বুলি ভাবিছো আৰু।
অ, কৰিম দিয়া।
অ, মানে আকৌ পইচা পাতি মিলাব লাগিব। আগত লকে মানে গাহৰি- গাহৰি কৰিম বুলি ভাবিছিলো কিন্তু তাত বহুত হেৰি আছে নে। বহুত টাইম লাগিব। আৰু এইফালে মানে ব্ৰইলাৰটো জল্দি হৈ যাব।
মানে তুমি অকণমান চাপৰ্ট কৰিবা আৰু আৰু অ কামত লাগি ভাগি দিবা আৰু তেতিয়া মানে সহায় হ'ব আহ পিছে তোমাৰ মনত কিবা আছে নেকি?
হা
তোমাৰ মনত কিবা আছে যদি কোৱা
মোৰ একো নাই বইল অ, ক'ত খুলিম বুলি ভাবিছা ব্ৰইলাৰ ফাৰ্ম
ব্ৰইলাৰ ফাৰ্ম এনেই, এয়া মেইন ৰোডৰ ওচৰত ঘৰত ঘৰত হলে মানে অকমান গোন্ধ চোন্ধ আহিব নহয়
অ হয়তো -
উম তাৰছত সেকানে মানে হেৰি অকমান বেলেগ ঠাইত মানে মাতি লৈ পেললে তাত কৰিব পাৰি আৰু
অহ যেতিয়া কৰিবা মোক কন্তেক কৰিবা
অহ কৰিম বাৰু আকৌ ট্ৰিপত গলে মানে কৰিম তোমাক
অহ কেতিয়া যাবা ট্ৰিপত।
ট্ৰিপত এয়া দছ তাৰিখ মান যাম ভাবিছোঁ আৰু।
অহ।
উম প্ৰথম অৰুণাচল গৈ আহোগৈ তাৰপাছত আকৌ। কামাখ্যা মন্দিৰ যাম আৰু দৰ্শন কৰিব।
কামাখ্যা গলে মোক কবা মোৰো যাব মন আছে।
অহ আকৌ তোমাৰ পৰিয়াল খিনি যায় যদি ক'বা মানে কামা। খ্যা মানে আমাৰ পৰিয়াল খিনি যাব মানে লগৰ খিনি নহয়।
উম অহ মই মানে কৰবাত ফুৰিব যাম। বুলি ভাবিছোঁ যাবা নেকি।
ক'ত যাম দিয়া।
কিয় জলী নতুনকৈ যে মন্দিৰ এটা খো হেৰি কৰিছে যে।
অহ।
যাবা।
উম কেতিয়া কেতিয়া যাবা।
উম সাত জুলাই মানত।
অহ হ'ব বাৰু। কবা বাকী মানে মিলাই এনেকা উম।
অহ আমাৰ যাব লগৰী কেইজনীমান।
অহ মোৰ ফালৰ পৰা এজনী মান লৈ যাওঁ নেকি।
অহঁ লোৱা।
অহ তেতিয়া মানে অলপ লগৰ থাকিব ন মোৰো পিছে তাতে থা। কিবা নে এদিনতে আহিবা।
এদিনতে আহিম নাথাকো।
অঁ, মানে দৰ্শন কৰি পেলাই গুচি আহিবা?
অ'।
উম, হ'ব কবা তুমি মানে হেৰি। মিলাই পেলাই সকলোবোৰ। আকৌ হেৰি তোমাৰ আমাৰ ফালকেটো মানে গাড়ী হেৰি নাই। তাৰপিছত তোমাৰ ফালে আছে নেকি? তোমালোকৰ ঘৰ ফালে। মানে অকন ভাড়া-চাড়া মিলাই পেলাই হেৰি কৰিব পাৰি আৰু।
অ' মিলাই কেনে কম দিয়া।
অ' বাকী আৰু
বাকী অ' কোৱা আৰু তুমি
উম মানে এতিয়া ব্ৰইলাৰ ফাৰ্মটো আমি দুটাই কৰিম বুলি কৰিম ন
অ'
অ' বাকী আৰু তোমাৰ কোনোবা হেৰি কৰে যদি ইনভেষ্ট কৰি যদি ক'বা,
অ' কম
উম মানে অলপ পইচা যাব আৰু মানে এই সবা বস্তু যে আনা আকৌ ব্ৰইলাৰ কিনি আনিব লাগিব
অম চাফা কৰা
সায় কৰা আকৌ এইফালে সখিনি হোৱাৰ পিছত আকৌ এানে বহুত কাম আছে আৰু তুমি লগ দিবা।
বহুত ঝেমেলা হম।
তুমি লগ দিবাহি আমি তেতিয়া মানে হেৰি কৰিম আৰু
অ' তুমি আৰু কাক কাক কৈছা।
মই কৈছোঁ কিন্তু মানে কোনো হেৰি সমৰ্থ দিয়া নাই,
অ' মই কৰিম দিয়া আৰু মোৰ লগৰী এজনী আছে তাইও কৰিব।
অ' এনেকে হলে মানে মানে অকমান মিল উম! তিনজনমানান হলে হ'ব আৰু তুমিটো হলাই দুছ জন আমি হ'লোয়ে আৰু এজন মানক কৈ চাবা উম!
অ' কৈ চাম দিয়া।
অ' এইফালে লাগি ভাগি দিলে মানে অকমান সহজ হৈ যাব আৰু মই আকৌ লাভ হলে মানে সমানে হেৰি কৰি লম আৰু আমি
উম!
অ' বাকী মায়ে কি কৰি আছে।
মা আছে বহি তোমালোকৰ মা
আ আমাৰ ভাত বনাই আছে অ'
অ' আৰু ভাত হ'ল আৰু খোৱা নাই এতিয়া।
অ' তুমি পঢ়ি আছা নেকি?
পঢ়ি আছো বাৰু
অ' কিমানত
ইলেভেন
অ'
তুমি?
মই এইবাৰ হেৰি বি এ ফাৰ্ষট চেমিষ্টাৰ ফাইনেল দিছোঁ আৰু
অ'--!
উম মানে ৰিজাল্ট আহিলে আৰু এডমিচন হ'ব আকৌ
সেই জাল আহিল।
অ' এ হ'ব আৰু এতিয়া আগষ্টৰ পৰা।
বা, ইলেভেন পাইছো হে
অ' ইলেভেনৰ ফেব্ৰুৱাৰীতে এক্জাম হ'ব আৰু ন ফাইনেল
আহ!
ন!
হা!
পঢ়িছা নাই কৈছো।
পঢ়িছো পঢ়িছো।
অ' ঠিকে আছে এনেকে বাকী এইফিলোকে তিৰুপত গ'লে। ক'বা আৰু তুমি অ পিছে প্ৰথম ক'ত যাম বুলি ভাবিছ জা
প্ৰথম এই ঢেকিয়াজুলি মন্দিৰটো
অহ! ওচৰৰ পৰা গৈ আহগৈ ন উম! প্ৰথম তোমাৰ লগতে যাও তাৰপিছত অৰুণাচল যাম বুলি ভাবো আও
অ!
উম তাৰ পিছত আকৌ পৰিয়াল খিনিৰ লগত যাব লাগিব।
অ!
আৰু তোমাৰ লগৰ চগৰ হলে মানে কবা
উম বাকী তুমি খানা বনাব জানা।
হা!
হা মানে কিবা বনাব জানানে খানা!
উম বনাব জানো বাৰু কিয় কিবা খুলিবা নিকি মম'চ্। মানে ম'ম' চাওমিন ভাত আকৌ ঘুগুনি চমোচা এনেকে মানে পাৰো আৰু তুমি
ছা
কিবা খুলিবা নিকি
নাই নোখোলো আৰু এনেই সুধিছোং
অ ঠিকে আছে তোমাৰ লগত কথা পাতি ভাল লাগিল হা
মাংস বনাব জানানে
জানো মই তুমি কি মাংস খাই ভাল পোৱা হেল্ল'
অ কোৱা শুনি আছো
অ ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল তোমাৰ দিনটো ভাল হক দিয়া অ গুড নাইট
উম উ গুড নাইট
অ